হেল্ল'
কি কৰিছা
এতিয়া উঠিছো তুমি
অ অ
কি কৰিছা
মই এনেই বহি আছো আৰু
ভাত খালা
ভাত অ খালো
খালা অ কি দি খালা কি দি খালা
কিহেদি খালা কিহেৰে খালা ভাত
মই আমাৰ মানুহ হৈছে নিৰামিচ
অ অ অ আমাৰ আৰু নিৰামিষে আৰু।
নাই মই মানে সিজোৱা এই মানুহ মৰিছে যে সিজোৱা খাই আছো।
অহ',
গৰম কেনেকোৱা?
গৰম বহুত কি ক'বা আৰু গৰম
একেবাৰে শান্ত শান্তি নাই আৰু ৱেই একদম অশান্তি লাগিছে আৰু ফেনৰ হাৱা তোমাৰ গৰম- গৰম আহে মানে কি
অ', ফেনৰ তলতো থাকিব নোৱাৰি।
এতিয়া অসহ্য লাগি গৈছে আৰু। বাকি আজি দিনটো কি কৰিলা?
হা?
আজি দিনটো কি কৰিলা?
আজিৰ দিনটো এ অ'ত -ত'ত বহি থাকোতে গ'ল।
হয় নেকি?
অহ বতাহ বিচাৰি - বিচাৰি।
তাকে ওলাই যোৱা নাই ক'তো ঘূৰিব কৰিব?
নাই আবেলি গৈছিলো বাৰু ম'ম'খাবলে।
ম'ম কি ম'ম চিকেন ম'ম নে কি? ভেজ ম'ম'কি ম'ম'? কি তোমাৰ ফেভৰেট কি কোৱা চিকেন কি ম'ম' নে বেলেগ আৰু কিবা আছে নহ ন' এনেই মানে ফেভৰেট ফাষ্টফুড কি?
অ', হা', হা',।
তোমাৰ এনেই ফেভাৰেট ফাষ্ট -ফুড কি?
অ', বুজি পোৱা নাই।
মানে ফাষ্ট ফুড কি খাই ভাল পোৱা চাওমিন, ম'ম?
আহ, মম'ও ভাল লাগে চাওমিনো ভাল লাগে আৰু।
অ', বাকী কেৰিয়াৰ প্লেন কি? এ মোৰ চব পালেই হ'ল।
অহ',
কেৰিয়াৰ প্লেন?
কেৰিয়াৰ এই মই নিজে নাজানো কি কৰিম। ভাবিয়ে নাপাওঁ কিন্তু একে ঢেৰ কেইবাটাও ভাবি থৈছো আৰু।
হয় নেকি বিজনেছ কৰিবা নেকি বিজনেছ কৰিবা?
অ', বিজনেচ কৰিম বুলি ভাবিছো। আকৌ জব কৰিম বুলিও ভাবি থৈছো। নেজানো আৰু কোনটো হ'ব।
বিজনেচ কিহৰ?
বিজনেচ তাকে কিহৰ কৰো জানো
ব্ৰইলাৰ পুহিব পাৰা।
অহ, বজাৰতো পাৰি কাপোৰ চাপোৰ চেণ্ডেল- তেণ্ডেল এইবোৰ।
ব্ৰইলাৰো পাৰা মুৰ্গীও পাৰা লোকেল মুৰ্গী।
অহ',
হয় নে নাই। লোকেল লোকেল- লোকেল মুৰ্গী চোৰ্গী পাৰিবা। অহ, পাৰিবা তেনেকে অলপ যদি যাত ডাঙৰকে কৰাটোহে দুশ, তিনি যদি পুহি লোৱা লোকেল তাৰ তোমাৰ লোকেল মুৰ্গীটোৰ দামটো অলপ বেছি কি হেৰি বেছি পাবা এই কণী বেছি দিম পইচা পাবা। কাৰণ লোকেল কণীৰ দামটো বেছিয়ে ন' লোকেল মুৰ্গীৰ দিমটো সেইটো ভেলু দাম।
তোমালোকৰ ফালে কিমান দাম এনে?
আমাৰফালে আহ, ত্ৰিছ টকা বোলা যোৰা।
অ', অ',
তোমালোকৰ ফালে কেনেকা?
আমাৰ ফালে আমাৰ তেনেকাই নেকি
উম, তেনেকাণে দাম আছেতো এটা এটাত পোন্ধৰ টকা। ধেমালি নেকি?
তাকে আকৌ মুৰ্গী - মুৰ্গী।
মুৰ্গীটো গম নাপাওঁ তেনেকে আমি লোকেল মুৰ্গী আমাৰ ইমান খোৱা নহয়।
অ', অ',।
মই ভাল পাওঁ কিন্তু মই এফালে খোৱা নহয় লোকেলটো তেনেকে আমাৰ গাঁৱতো তেনেকে লোকেল মুৰ্গী কম পোহে মানে।
অ', অ ', আমাৰ ইয়াত ঢেৰ।
কিমান দাম চাৰে তিনিশ মান পৰি বোলে তিনিকা চাৰিশ
অ', তেনেকে আহ চাৰে তিনিশ নে তিনিশ স
উম, তেনেকাই অহ চবতে প্ৰায় একেবাৰু দাম বিলাক চব জেগাতে।
অহ', হলেও কিছুমানৰ দাম বাঢ়ে আকৌ কমে যে।
উম, আকৌ বাকী ধৰ বইলাও পাৰা।
উম, ব্ৰইলাৰ এতিয়া বেয়া গৰমত।
মৰে ন'
অ' মৰে বুলি শুনিছো।
অ', উম।
আমাৰ এই ওচৰতে পঢ়িছে পঢ়িছিল যে সিহঁতৰো গৰমত বহুত মৰিল।
উম, ব্ৰইলাৰ সেইটো বেছিয়ে অলপ সিহঁতৰ বেছি ঠাণ্ডাতো দিগদাৰ বেছি গৰমতো দিগদাৰ সিহঁতক মানে তুমি একদম নৰ্মেল খেলত ৰাখিব লাগে বৰ দিগদাৰ।
অহ, সেইটোৱেটো নৰ্মেলত ৰাখিবলৈ আৰ ফেন লগাই -লগাই দিব লাগিব আৰু।
উম- উম তাকো কিন্তু বেছিকে ঠাণ্ডা পৰিলো বেমাৰ হৈ মৰে।
অহ, ঠাণ্ডাতো মৰে গৰমতো দিগদাৰ।
তুমি মানে নোৱাৰাই কতোতে তাকেই তো কি কৰিবা আৰু বাকী পঢ়া নাই?
অহ, নাই -নাই এৰিলো মই।
হয় নিকি?
অহ, তুমি?
মোৰো কমপ্লিট হ'ল বাৰু এতিয়া নাই পঢ়া- শুনা।
অহ ',
কমপ্লিট হ'ল।
অ', অ',
কেতিয়া কি- কি কিমান বছৰ হ'ল এৰা।
উম, মোৰ এবছৰ হৈছে।
কি ডিগ্ৰী নে এইচ আই বি পজিটিভ ওলাইছে।
অহ',
কি এইচ এচ নে ডিগ্ৰী?
এ হাই ছেকেণ্ডেৰী।
আহ ঠিকেই আছে। বাকী এতিয়া খবৰ খাতিটো ভালেই নেকি?
ভালেই আৰু।
চলি আছে আৰু।
অ, ঠিক-ঠাক চলি আছে। আৰু তোমালোকৰ?
আমাৰো মোটামুটি আৰু চলি যাব লাগে চলি আছে। অ।
অ।
তাকেইটো, বাকী কোৱা। মই সৰু-সুৰা কাম কৰি থাকো আৰু।
অ।
বাকী ফুৰিব কৰিব যোৱা নাই?
নাই যোৱা নাই, যাম বুলি ভাবিছো আৰু।
উম, ক'ত যাবা?
বেছি দূৰত নাযাও মই। ইফালে দৈমৰা বুলি কয় তালৈকে যাম।
তই কলে ওচৰ ন?
অ, অলপ ওচৰ, ইমানো ওচৰ নহয় আৰু যাব লাগে অলপ।
অ তেও প্ৰায় ওচৰ আৰু ধৰা।
অ।
ন?
ওচৰে ধৰা আৰু যাব অলপ যাব লাগে আৰু ওচৰে।
ওচৰে আৰু অ কিমানো দূৰ আৰু ধৰা পাঁচ, পাঁচ কিলোমিটাৰ বা দছ সেইটো ওচৰে হয় ন যিমান হলেও।
অ, সেইটোৱেটো।
বাকী? হেৰি এইটো কি এতিয়া হেৰি ফুৰিব যোৱা নাই বাকী আৰু তোমাৰ যোৱা ফুৰিব যোৱা ক'ত-ক'ত প্লেনিং আছে?
উ নাই ই নাযাওঁ কতো আৰু।
কিয় নোযোৱা? তুমি এনেই হেৰি কৰি পাইছানে? আপাৰ আচাম চাপাৰ আচাম গৈ পাইছানে? আপাৰ আচাম গৈছা নে আপাৰ আচাম?
নাই যোৱা নাই। মই শুনিছোহে, এইবাৰ প্ৰথম শুনিছো।
কি আপাৰ আচাম?
অহ।
যোৱা বহুত মন আছে। কিন্তু যাবলৈহে নোৱাৰো, এই নিমিলেই দেখোন। পইচা পাতিও কথা থাকে। প্লাছ সময়ো কথা থাকে, নিমিলেই।
অ।
আৰু এটা জেগাত যাব মন আছে। হাপলং, বহুত আল্টিমেট বহুত ধুনীয়া। হাফলং যে বহুত ধুনীয়া। তুমি একদম মানে তুমি যে ট্ৰেইনত গৈ থাকা পুৰা হে হেৰি ঝৰ্ণা বৈ থাকে, নদী, জংঘল একদম পাহাৰৰ মাজে মাজে বহুত ধুনীয়া লাগে গৈ। মই মানে তাত হাফলংত নামা নাই। বাট মই ট্ৰেইনত অহা যোৱা কৰিছোটো সেইফালে। একদম মানে বহুত ধুনীয়া লাগে আৰু ভয়ো লাগে। কিন্তু আকৌ ভয়ো লাগে। তুমি ট্ৰেইনৰ পৰা তললে চাবা, একে কিমান ফুট তলত পৰিবা মানে ঠিক নাই। নাই আৰু পাহাৰৰ মাজত একদম দ দ জেগা। ভয়ো লাগে, কিন্তু ভাল লাগে আৰু। বাকী হেৰি টাউনত কি কি জেগা চাইছা ইয়াত? তেজপুৰত আহি তেজপুৰত কি কি জেগা ঘূৰিছা?
উম, তেজপুৰত মই তেনেকে নুঘুৰুৱে। যাও আৰু গুচিয়ে আহো।
কলপাক গৈছা?
হা', হা',
পাৰ্ক গৈছা?
উম, নাই যোৱা মই প্ৰৰ্কত নাই যোৱা এইবাৰ।
অগ্নিগড় গৈছা?
অগ্নিগড়ো যোৱা নাই ইয় মন্দিৰতহে গৈ আহিছো।
মহাভৈৰৱ। নে গণেশগাৰ মন্দিৰ অহ। তাকে হেৰি তহঁতৰ ফালে মানুহে এ গাহৰি চাহৰি পোহে নে?
আমাৰ ইফালে নাই নোপোহে ওচৰত।
সেইটো বহুত মানুহে কিন্তু ভাল বিজনেচ কৰি আছে দেই গাহৰি। তু বহুত মানে বিজনেচ কৰে সেইটো।
গাহৰিটো ভালেই বাৰু বিজনেচ কৰিলে।
দানা চানা -হেৰি কৰাত কষ্ট হয় চাফ চিকুণ কৰা সেইসোপা। কিন্তু পইচা পাই দেই মানুহে। তোমাৰ ধৰা মই বিক্ৰী কৰিটু ভালেখিনিয়ে পইচা এমাউন্ট এটা ওলাই আৰু। বিজনেজতো পইচা আছে বুইছা কৰিব জানিলে যে। বিজনেছত বহুত টকা আছে।
অ', সৰু পোৱালিতে পাঁচ হেজাৰ, ছয় হেজাৰ।
অহ ', অহ ', তেনেকা -তেনেকা তুমি ধৰা টকা বিছ হাজাৰ গোটাই তুমি ধৰা পাঁচ হাজাৰদি চাৰিটা আনিলা আনি তুমি যদি ধৰা হিন্তক দুই তিন বছৰ পুহিলা পুহি যদি বিকি বিক্ৰী কৰা। এতিয়া তুমি এটাতে চলিচ পঞ্চাচ হেজাৰ টকাকে পাবা বিছ তীও পাব পাৰা এটাত যদি তুমি পঞ্চাশ হাজাৰকে পোৱা দুই লাখ টকা এটা হ'ল নে নাই?
হম, হ'ল।
চব বহুত লাগিব -লাগিব সিন্দৰ লগতো।
উম, কষ্টটো কৰিব লাগিবই। অ', উম কচু কাটি দিব লাগিব।
উম, কচু বিচাৰিব লাগিব। গাঁৱলীয়া জেগাত বাৰু ইমান কষ্ট নহয় কচু বিচৰাটো গাঁৱলীয়া জেগা ভাল যত তৰ কচু।
অহ ',
আমাৰ গাওৰ ফালে কচু -চচুআছে বাৰু ইমান নাই আৰু।
অহ, আমাৰ ইফালে আছে বাৰু।
আজিকালি নাথাকে নহয় গাহৰি থকা মানুহে কাটি -কাটি লৈ যায় ন' আমাৰ ফালে অলপ আমাৰ দূৰত এখন গাঁও আছে মানে কছাৰী মানুহৰ গাঁও এখন আছে। তাত গাহৰি বহুত পোহে ন' মানুহে ক কাটি কাটি লৈ যায় তাৰ পৰা। তেনেকে আৰু চলি আছে বাকী ঘৰৰ খেতি বাতি কৰা নাই?
উম, খেতি বাতি কৰিছে। কঠিয়া পেলাই দিছে হেৰি বৰষুণহে নাই।
পানী নাই না আমাৰ ফালে -আমাৰ ফালে- আমাৰ ফালে পথাৰ আমাৰ ফালে পথাৰত আমাফালে পথাৰত বাৰু পানী হৈছে দেই নোহোৱা নহয়। আছে বাৰু পথাৰত কম আছে আৰু। আমাৰো মানে কম আছে। আছে বাৰু কিন্তু মানে কম আৰু পৰিমণটো দেই ইমানো নহয় আৰু।
আমাৰতো বৰষুণে নাই। ক'ত পানী থাকিবা আৰু যিকণ পানী আছিল ৰ'দত শুকাই শুকাই গ'ল আৰু অকমানো নোহোৱাই থাকিল
অ দিয়া উপায় নাই আৰু
আহ
কি কৰিবা
তাকেইতো যাৰ বৰিং আছে ভালেই বাৰু
অ সেইটো হয় কিন্তু আজিকালি মেক্সিমাম পথত বৰিং নাথাকেই ন বহুত মানুহে নাথাকে
সেইটোৱেইতো
এতিয়া ভাত আজি কি কি খালা
হা
ভাত কিহেদি খালা
ভাত দালি আৰু ঢেকীয়া ভাজি
ঢেকীয়াটো মই ভাল পাওঁ দেই
অ আমাৰ ইয়াত ঢেৰ আছে ঢেকীয়া আৰু কচু
উম যথেষ্ট বহুত আছে ন
অ বহুত আছে
উম হয় দিয়া ভাল ততে তোমালোকৰ ফালে ন অলপ যিমান হলেও যিমান হলেও ভাল বেয়া নহয়, আৰু
অ ভালেই বাৰু।
খাই কৰি থাকিব পাৰি আৰু ধুনীয়াকে মই কিন্তু ঢেঁকীয়াতোকে ভাল পাওঁ দেই। ঠিকেইেতো যে মোৰ তোমাৰ উম ম।